অ', কি কৰি আছা?
কি কৰিবা এনে আছিলো ৰ'বা। তুমি কি কৰিছা?
এ, ময়ো এনে আছো ৰবা তোমাৰ ঘ বহি আছো আৰু ঘৰতে, বাকী খবৰ পাতি ভাল?
ভাল, ভাল। বাকী ভাত পানী খালা?
এ, ভাত পানী খালো ৰবা অলপ আগত। তুমি খালানে নাই?
এ, খালো, খালো। আমাৰ মানে আলহী আহিছিল তাকে ভাত পানী খালো একেলগে। তাৰ পিছত এতিয়া গ'লগে। অলপ আগত।
অ', বাকী ঘৰৰ খবৰ ভাল পিছে ঘৰৰ খা খবৰ?
ভালেই দিয়া, সকলোৰে ভাল। তোমালোকৰ ভালনে?
এ, ভালে দিয়া আৰু, চলি আছে আৰু চলিব লাগে আৰু।
অ'। পিছে হেৰি নহয়, এই আজি মানে আলহী পৰা মনত পৰিল, এই তুমি তোমালোকৰ আলহীটো আহে নিশ্চয় ঘৰত।
উ।
ত আলহী আহিলে। যিটো আলহী আহিলে ধৰা, তোমালোকৰ ঘৰৰ যিটো পৰিৱেশ, সেইটো সলনি হোৱা তুমি দেখা নে? মানে ধৰা আমিতো এনে ঘৰতটো এনে সকলোৱে চুপ-চাপ থাকো ন। ত চুপ-চাপ থাকো যিহেতু তুমি ইমান কথা নাপাতোৱে আমি। ধৰা মা-দেউতা লগততো ইমান কথা পাতা নাযায়। কিন্তু ধৰা আমাৰ মাহীহঁত যেতিয়া আহিব বা আমাৰ জেঠী মাহঁত যেতিয়া আহিব তেতিয়া মানে অলপমান বেলেগে পৰিবেশ এটা হৈ যায় ন ঘৰত।
এ, হয় দিয়া ঠিকে কৈছা, মানে যিটো পৰিৱেশ তোমাৰ এই তোমাৰ অ', তোমাৰ মাৰ কোনোবা চাইদ হ'ক বা তোমাৰ দেউতাৰ কোনোবা চাইদ মাহী, পেহী যিকোনো আহক আৰু তেতিয়া মানে ঘৰটো মানে উখল মাখল হৈ পৰে আৰু মানে, মানে যেন ভৰি থাকে আৰু ঘৰ সেনেকুৱা হয়যো। মানে খালী খালী লাগে এনে তোমাৰ ন? তোমাৰ ঘৰত মা-দেউতা বা তুমি বা তোমাৰ জোন থাকে আৰু তো এনেকুৱা আমাৰ চাৰিজন বা তিনিজনে আজিকালি মেক্সিমাম থাকে ন? মানুহ ঘৰত আৰু এখন ঘৰত আৰু ত' খালি, খালি লাগি থাকে যেতিয়া তোমাৰ মানে বৰমা বা তোমাৰ এনেকুৱা আহে আৰু ফুৰিবলৈ। অ', তেতিয়া তোমাৰ অলপ ঘৰখন অলপ মানে হাল্লা-হুল্লা বা তোমাৰ ভৰ্তি হৈ থাকে আৰু তাৰে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবো আহিলে আৰু, আৰু হাল্লা হয় এনেকুৱা আৰু ভাল লাগে দিয়া এনেকুৱা কেতিয়াবা মানে।
হয় হয় আৰু তোমাক মই এটা কথা সুধো আৰু ধৰা আমাৰ যিটো লৰালি কালৰ সময় আছিল আৰু আমি যেতিয়া সৰু আছিলো তেতিয়া হয় নিশ্চয় তুমি মামাহঁতৰ মানে আমাৰ মাহঁতৰ ফালত নহবা দেউতাহঁতৰ ফালত তো আলহী খাব গৈছোই চাগে ত তেতিয়া যেতিয়া তুমি তোমাৰ সৰু ভাইটি ভন্টি বা দাদা বাইদেউ বিলাকক লগ পোৱা বা যেতিয়া ঘৰৰ মানুহবোৰাক লগ পোৱা তেনেকুৱা মান তেতিয়া মানে তোমাৰ সেই যিবোৰ সময় আৰু সেই সময়বোৰৰ কথা যেতিয়া এতিয়া ভাবা আৰু ত তুমি ধৰা কেনেুৱা নেকুৱা ধৰণৰ এটা অনুভৱ কৰা সেই বিষয় লৈ ক'ব পাৰিবানে অলপ
তোমাৰ অনুভৱ বুলি কলে তোমাৰ যেতিয়া আমি সৰু আছিলে আৰু তেতিয়া তোমাৰ যেতিয়া ধৰিলোৱা আমি মামাহথৰ ঘৰলৈ গৈছিলো ন সৰু থাকোতে বহুত গৈছো তোমাৰ ত যোৱাতে মানে তেতিয়া যিটো পৰিৱেশ আগতে মই মানে এবাৰ মানে ন মই এবাৰ আমাৰ যিটো মাৰ ভনীয়েীয়েক আৰু আমাৰ আছে আৰু দুটা নাই দুটা আছে আৰু মাহাই হৈ মোৰ ত' তেওঁলোক আছিল আৰু মই তেতিয়া মই সৰু আছিলোঁ আৰু তেতিয়া মই যেতিয়া আমাৰ স্কুলো বন্ধ দিছিলে আৰু পৰীক্ষা শেষ হৈছিল আমাৰ যিটো একদম শৰ পৰীক্ষা শষৰ পৰীক্ষা হেই গৈছিল ত তেতিয়া মই যেতিয়া বন্ধ থখা ন তাৰ পিছত এমাহ মান তাৰপিছত চুনক আৰু চাহ ধুৱোৱা লৈ বা ৰিজাল্টটো দিয়াালৈ সেই কিমান সেই নাম্বৰ পাইছ সেইবিলাক দিয়ালৈ টাইম থাকে ত' মই তোমাৰ হেই গলো কি বুলি কয় ম মামাৰ চত গ'লো তো মামাৰ তত মাহীখন থাকেই তোমাৰ মামা মাহীখন থাকেই তোমাৰতে এমাহ আছো জানাানে এমাহ মানে তাৰ থাকিলে এনেকুৱা লাগে মানে আগতে আৰু সৰু থাকোতে তোমাৰ এনেকুৱা নালাগে আৰু যে আগতে তোমাৰ মোবাইলো নাছিল ন বা তোমাৰ বেলেগ অসুবিধাও নাছিল এনেকুৱা আৰু তথাপিও থাককা যায় আৰু আগতে টিভিও নাছিল তোমাৰ এই টিভি নোচোৱাকে হ'লেও থাকিছিলো আৰু এই তোমাৰ তাৰে যিটো লগৰ লগৰ সৰু লগৰ আছিলে আৰু তাৰে সেই লগৰ লগত খেলিছিলো মানে ত এনেকুৱা আৰু যেতিয়া গধূলি হয় আৰু এতিয়া প্ৰকাশ কওঁ যে পকাাহাদ মানে চোতালত বহি কিনে আৰু চোতালত তোমাৰ আহ বহি আমি পাতি এখন পাৰি লওঁ তাতে মই শুই লওঁ তাতে পকা শুই লৈ তাতে এই আকাশখন চাই- চাই কাহিনী কাহিনী শুনি থাকো কাহিনী মানে সাধু কথা শুনি থাকো বুঢ়ী আই সু সাধুহওক বা তোমাৰ অন্য যিবিলাক সাধু আছে সেইবিলাক শুনি থাকো শিয়ালৰ সাধু মই বেছিভাগ শিয়ালৰ সাধু শুনিছিলো দতিিয়া মানে এবাৰ কৈছিল যে বোলে এটা শিয়াল আৰু এটা ঘৰিয়ালৰ সাধু হৈছিল ত সেনেকে আৰু সেইবিলাক শুনি বহুত ভাল লাগে বা অন্যান্য যিবিলাক সাধু কথা আছে সেইবিলাক। আৰু তোমাৰ এটা আৰু এটা তোমাৰ ৰাক্ষসৰ সাধুত কৈছিল আৰু মানে সাধুটোত কি হৈছিল এজন লৰা আছিল আৰু এজন লৰাই তোমাৰ মানে এটা ৰাক্ষসাৰৰ এজন লৰা আছিল, ত' লৰাটোৱে মানে তোমাৰ ৰাক্ষসটো ধৰা মানে ধৰাত পৰিছিল বা ৰাক্ষসটো ধৰি নিছিল। াৰি ম পিন্ধি কাপোৰ পিন্ধি তোমাৰ গুচি আহিছিল সেনেুৱা আৰু মানে অকাল্পনেে কাহিনী বিলাক শুনাইছিল আৰু মানে বহুত ভাল লাগিছিল দিয়া মানে এনেকুৱা তোমাৰ এনেকুৱা- এনেকুৱা এই মুধৰ স্মৃতি আছিল তেতিয়া সময়ত ন এই্ম স্মৃতিবোৰ মানে এতিয়াও মন পৰিলে এনেকুৱা ল সেই যিটো পৰিয়ালৰ যিটো গুৰুত্ব বুলি ক'ব লাগিব ন এই ধৰি লোৱাক নিজৰ ঘৰখনেই হওক বা তোমাৰ আহ মামাথাইৰ ঘৰখনেই হওক বা তোমাৰ ককা আইতাৰ ঘৰখনে হওক এইবিলাক যিটো ঘৰ আছে বা তোমাৰ যিটো কুৰৰ্মা গোষ্ঠীৰ যিটো আহ মিল মিল আছে আৰু, আৰু মিল আছে, সেইটো কিন্ত তোমাৰ বহুত ভাল আৰু - আৰু তোমাৰ আহ এটা কথা ক কবলৈ গলে মানে তোমাৰ এই যিটো কিছুমান মানুহ বা তোমাৰ কিছুমান কোনোবা গোষ্ঠী থাকে আৰু কেইটামান আৰু যদি তোমাৰ উন্নতি হোৱা দেখিব নোৱাৰে মানে তোমাৰ আহ নিজৰ ঘৰ খনৰ কিবা উন্নতি হৈছে কিন্তু তেওঁলোকে ৰািব নোৱাৰে মনে মনে জ্বলে বা অ তোমাৰ কিয় উন্নতি হৈছে তোমাক লৈ জ্বলে, ত' কিছুমানেতো তোমাৰ বহুতে বহুত কিছুমান বেয়া কামো কৰি দিয়ে তোমাৰ এই সেইবিলাক তোমাৰ সেইবিলাকো কিছুমান কাৰণে মোৰ মানে যিটো কৰ্ম গোষ্ঠী বা লেট সেইবিলাকক মানে কেতিয়াবা ভাল নালাগে মানে তেওঁলোকে আহ মানে বেলেগৰ যিটো মান নিজৰ বা নিজৰ ঘৰৰে যিটো উন্নতি হোৱা দেখিব নোৱাৰে, ত' বেলেগৰ কি দেখিব পাৰিব আৰু হয়নেে নাই কোৱাচোন সেইয়ে দিয়া মানে আৰু কি কবা মানে এই যিটো তোমাৰ পৰিয়ালৰ যিটো গুৰুত্ব ক'বলৈ গ'লে তোমাৰ বহুত গুৰুত্বপূৰ্ণ আৰু আমাৰ জীৱনত মানে যদি পৰিয়াল থাকে তোমাৰ মা দেউতা থাকে তোমাৰ দাদা ভাইটি ভণ্টি এনেকুৱা বাইদেউ বাই থাকে আৰু তেতিয়া আৰু জীৱনটো ভাল হয় আৰু চলিবলৈ আৰু তোমাৰ মই আজি আজিকালি চ কৰিছো তোমাৰ আৰু মানে ধৰি লোৱা এই যি তোমাৰ আহ ল'ৰা ছোৱালী বিলাকে আৰু যেতিয়া ডাঙৰ হৈ যায় তেতিয়া তোমাৰ যিবিলাক মাতৃ আছে বৃদ্ধ মাতৃ সেইবিলাকক মানে থ মানে য'তে ত'তে এৰি দিয়ে বা তোমাৰ অ আৰু কিছু মানে এনেকুৱা কৰে ৰতে এৰি দিয়ে তেওঁলোকেতো বৃদ্ধাশ্ৰমতো থৈ নাহে মানে এনেকুৱা আৰু তো যদি তেওঁলোকে পালিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ কথা সম্ভ ন, কাৰণ চোৱাচোন তেওঁলোকে সৰুৰ পৰা আহি নিজৰ ল'ৰা বা সন্তানটোক ডাঙৰ দীঘল কৰিছিল য পিছত তেওঁলোকে তেওঁলোকক নাচায় আৰু তেতিয়া কেনেকুৱা কেনেকুৱা কথা হ'ব সেইটো কোৱাচোন, চাব নালাগে তথাপিও ভালদৰে ৰাখিব লাগে আৰু হয় নয় হয়নে নাই কোৱাচোন মান তোমাৰতো ৰাখিবতো জানিব লাগে সেইখিনি মানে যোনে ভাল কৰিব নাৰাখে ইমান কষ্টৰ পিছতো আৰু তেতিয়া সেইটোতো ভাল কথা নহয় ন ত সেইটো মই ভাবো আমি আমি লগতে যিবিলাকে আৰু এৰি থৈ যায় ত সেইবিলাক মাতৃ বৃদ্ধ মাতৃবৃত্তিক আমি মানে আৰু বৃদ্ধাশ্ৰমত নি ভালদৰে ৰাখিব লাগে যেতিয়ালৈ তেওঁলোকে জীয়াই থাকে আৰু ত' সেই সেইটো কাম কৰিব লাগে বাকী তুমি কি ভাবা অলপ কোৱাচোন তোমাৰো কথা অলপ শুনো।
মোৰো একে চিন্তা ভাৱনা তোমাৰ দাৰ যিহেতু আমি একে সময়ৰে তোমাৰ যুৱক ত একে চিন্তাধাৰ বিশেষ বেলেগ নহয় কিন্তু এই তুমি কোৱা কথাবোৰো হয় লগতে মানে কি জানা বৰ্তমানৰ যিবিলাক অ ল'ৰা ছোৱালী আছে তেওঁলোকে এনে অলপমান হাঁহি ফু তটো কমেই দিয়াচোন জীৱনত কবলৈ গলে তেওঁলোকে হাঁহি - ফূৰ্তি কৰি ইমান ভাল নাপায় আমি যিমান কৰিব পাৰিছিলো। আমিতো আগত গাঁৱত থাকোতে তোমাৰ চাইকেল লৈ ইফালে ইফালে ঘুৰি ফুৰিছিলো ন যেতিয়া মামাহ হত যাওঁ বা দেউতাহতৰ ফালে যাওঁ কিন্তু আজিকালি ল'ৰা ছোৱালীক তুমি গাঁৱত গ'লেও দেখিবা তেওঁলোকে ঘৰৰ ভিতৰতে থাকিবলৈ ভাল পায়। বা মানুহৰ লগত ইমান কথা পাতিবলৈ ভাল নাপায়। ধৰা মানুহৰ কি, কি বুলি কয় এইটো ইনটবাৰট বুলি যে কয় ত সেইটো হৈ গৈছে মানুহৰ লগত খুলি কথা ক'ব নোৱাৰে বা নিজৰ তোমাৰ যিটো সাহস থাকিব লাগে মানুহৰ লগত কথা পতাৰ সেইটো সাহস নাই। ত সেনেকুৱা ধৰণৰ সমস্যা বৰ্তমান সময়ত ময়ো দেখা পাওঁ। কিন্তু মই ভাবো যে তোমাৰ ধৰা বৰ্তমানৰ ল'ৰা- ছোৱালী বোৰে ধৰা যিহেতু মোবাইল চাই থাকে এনিটাইম সকলো মোবাইলতে পায়। ত' তেওঁলোকে অলপমান বাহিৰা সমাজৰ বিষয়েও জানিব লাগে। যেনেকাা কাৰণ গাঁৱত তুমি ঘুৰি ফুৰি যিটো বা মামাহত তাত থাকি লগৰ যিবিলাক থাকে বা তোমাৰ যিবিলাক আমাৰ সৰু ভাইটি, ভন্টি বা দাদা, বাইদউতৰ লগত সময় কটাই যেনেকুৱা এটা অনুভৱ হয় যিটো আমাৰ মানে এটা থাকে নহয় পৰিয়ালৰ মাজত যিটো এটা সম্পৰ্ক হৈ থাকে। সেই সম্পৰ্কটো যাতে ভাঙি যাব নালাগে বা সেই সম্পৰ্কটো যাতে লাহে-লাহে নোহোৱা হৈ যাব নালাগে সেইটো কথা ধিয়ান দিব লাগে। কাৰণ আগত যিহেতু বৰ্তমানে বিাক ল'ৰা-ছোৱালী তেওঁলোকে আগৰ দিনটোক প্ৰজন্ম সেই পৰিয়ালটোৰ ত তেওঁলোকে সেই বিষয়ে অলপমান মই ভবা হিচাপে আৰু অলপ গুৰুত্ব দিব লাগে। কাৰণ যিজনৰ লগত পৰিয়াল থাকে তেওঁ হয়তো সেই পৰিয়ালৰ মূল্য বুজি নাপায় কিন্তু যিজনৰ লগত নাথাকে তেওঁ কিন্তু ভালদৰে মূল্যটো বুজি পায়। ত' সেই ক্ষেত্ৰত য যিটো বস্তু আছে আমাৰ হাতত সেই বস্তুটো আমি অলপমান মানে সন্মান কৰিব লাগে আৰু যিটো বস্তু যি কাৰণ যিবিলাকৰ নাই তেওঁলোকে তাৰ দুখটো বুজি পায়। এতিয়া থকা বিলাকে বুজি নাপায় ত সেয়েহে তোমাৰ যিখিনি সময় তোমাৰ লগত আছে তুমি ত লগত হাঁহি, ফূুৰ্তি কৰি কিনে সময় কটোৱা যাতে পিছত আৰু সেই সময়ৰ বাবে তুমি হয় নহয় কয় নহয় আজিকালি কিবা এটা কাম কৰাৰ পিছত ৰিগ্ৰেট বুলি যে কয়। পিছত আমি ভাবো সেই বিষয়ে ত, সেনেকুৱা হ'ব নালাগে আৰু বিশেষ বাৰু এই বিষয়ে একো নকওঁ দিয়া নহলে আজিলৈ তুমি তুমিও মানে তোমাৰো এনেকুৱা আমাৰ দৰে হ'ব চাগে সম্পৰ্কটো ভালেই পৰিৰিয়ালৰ মানুহৰ লগত খালি ঘৰত অলপমান কথা কমকে কোৱা যায় বাৰু আমাৰ কবলৈ গলে। তথাপিও কিন্তু যেতিয়া পৰিয়ালৰ মানুহবিলাকক লগ হয় তেতিয়া কথা পাতো। বাক নহলে আজিলৈ ৰাখিছো দিয়া। পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে।
অ হ'ব দিয়া। আজিৰ কথাখিনি পাতি বহুত ভাল লাগিল আৰু এনেকুৱা পৰিয়ালৰ ওপৰত কথা পাতি থাকিব ল দিয়া কাৰণ পৰিয়ালটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। দিয়া হ'ব দিয়া। আজিলৈ থৈছো।